হেল্ল'
কি কৰিছা।
আছো আৰু তুমি?
মই তোমাৰ এই বিহুতো গ'লেই না। মানে ঢোলকেইটা সামৰি আহিছো। অ' কি কয় ঢোল। ত আৰু এ কি কি তোমাৰ তালযোৰ তাল দুযোৰ আছিলে দুযোৰ। তাল এযোৰ বৰতাল আৰু ঢোলটো বাঁহীত মানে সামৰি ৰাখিছো।
অ' মানে চাফা কৰি ৰাখিছা ভালকে।
অ ভালকে অহা বছৰো কাম আহিব আৰু মানে গোটেই লগৰ খিনিয়ে হা
অহা পাছত আকৌ সোনকালে ৰিহাৰ্চেলটো কৰাটো ভাল হব
সেইটোয়ে ভাবিছো মানে তোমাৰ গোটেই লগৰ খিনিয়ে মোৰ তাতে মানে বস্তু খিনি জমা ৰাখে আৰু কিবা ৰিহাৰ্চেল হলেও আমাৰ ঘৰতে কৰে না চবে সেইটো কাৰণে আমাৰ
মানে মানে কি কৈছে জানা মানে বিহুত মানে আখাৰটো যদি অণ সোনকালে পাও অকণ প্ৰেক্টিচো ভালকে হৈ যায় ন যদি ম মৰ টাইমত গ'লেতো হৈছেই আৰু
নাই নাই বাৰু আমি তোমাৰ বিহুৰ কিমান তিনিমাহ তিনিমাহ দুমাহত তিনি তিনিমাহ মানে চাগে দেই তাতছে আগতেই আমি মানে ৰিহাৰ্চেল কৰিব ষ্টাৰ্ট কৰি দিও
অ অ মই বাৰু এতিয়ালৈকে গ্ৰুপত সোমোৱা নাই বিচাৰি আছো বাৰু তোমালোকৰ খালী আছে নেকি গ্ৰুপ
পাৰা সোমাবলে আমাৰ আমাৰ ছোৱালী লাগিছিলে এইবাৰ কিন্তু তোমাক গমেই নাপাও নহয় তুমি বিহু নাচা বুলি
তাকে মই বিচাৰিছিলো বাৰু পিছত মানে মইও নাজানো ন তোমালোকৰ গ্ৰুপ আছে বুলি
অ আহা বাৰ সোমাব পাৰিবা বাৰু ভালে মানে পইচা পাবা
উম তাকে
মানে তোমাৰ কিমান
স হ
দুমাহৰ বেছিয়ে যায় চাগে দেই বিহু
দুমাহৰ বেছি ন মানে মই বিচাৰি আছো সেই মানে স প নে মই কি কতো অকলে ম কী কোঁ সেইিলাক নাচিছো বু তেনেকে গ্ৰুপত ত নাচানাই আৰু মানে যেনে চাগে ন বেছিকৈ ছোৱালী
উম উম আমাৰ ঢেৰ ছোৱালি আছিলে তোমাৰ কিমান পোন্ধৰজনীমান ছোৱালীয়ে হ'ব
উম এতিয়া আছে নাই
এতিয়াও আছে এ এতিয়া দুটামান কমি গৈছে আকৌ তোমাৰ ষোল্লটা নে সোতৰটা ল'ৰা আছিলে
অ এতিয়া
এতিয়াও এতিয়াও আছে অলপমান ভালে মানে কিছুমান মানে তোমাৰ ডাঙৰ হৈছে না সেইকাৰণে ফেমেলি প্ৰব্লেম অলপমান ঘৰৰ চাব লাগে কাম চাম কৰে সেইকাৰণে মানে সহেঁতে অলপ
অ মানে মোৰো আশা আৰু মানে এটা গ্ৰুপত সোমোৱা যেনে বিহুনাচিম
পাৰা তুমি গগনা গগনা বজাব জানা নে নাই
উম জনো ম ই পুৰা
আকৌ তোমাৰ মুখেৰে যে পেপাটো যে বজাই চাইছা ন মাটিৰ
উম, উম, খুদুলি। উম, সেইটো এই, না খুদুলিটো আজিলৈকে জানে বাৰু দেই, গগনা গগনা শিকোঁতে কেইচাট খাইছো। ঘৰতে, উম, মানে সৰুতে মা মায়ে শিকাইছিলে ন'। ত' সৰুতে মানে খাইছোঁ বহুত, বহুত কেইটা চাত খাইছোঁ মই বিহু শিকিবলৈ, এতিয়া বাৰু যিখিনি পাৰিলো, সেইখিনি বিহু শিকাও বাৰু দেই, গ্ৰুপত নোসোমালে কি হ'ল? এনে মাতে ন', চ' তাত শিকাব যাওঁ।
ঠিকেই আছে মই তোমাৰ কি প্ৰথমতে বহুতে ঢোল বজাই ন মোৰঢোঁলতো বজাবলৈ মন গ'ল
উম
প্ৰথমে ঢোঁলতো শিকিলো ঢোঁল বজাই বজাই বজাই বজাই একদম পুৰাঢোঁলেই বজাওঁ বেলেগ নবজাওে ঢোঁল বজাই কি তোমাৰ বাকী ইমান বজাব মানে নগৈছিলোএই কি কয় কৰ্মশালা যে
অ
তাৰপা আকৌ কৰ্মশালা শিকালো মই
উম, শিকাইছিলা ন'।
মোক মাতিছিলে মানে, ধৰা
অ', ময়ো এইবাৰ যে, এইবাৰ মই ঢুলীয়া বিচাৰি ইমান হাহাক ট্ৰাই কৰিলো পাই, ইমান বিচাৰি বিচাৰি পাইছো ঢুলীয়া। সেইটো আগতেই জনা হ'লে, তোমাকেই মাতিব পাৰিলোঁ হয়, তাকেহে। মই গম নাপাওঁ ন'।
উম, কৰ্মশালা মাৰিছো, আকৌ তোমাৰ আহ তাৰপিছত মানে ঢোলটো বজাই বজাই আমনি লাগিলে এটা সময়ত, বুজিছা? বহুত বজালোঁ।
সেইটো হয়।
বাঁহীটো শিকো। এনেকে বাঁহী শিকি শিকি, বাঁহীটোৰ লগতে মই বাঁহী আৰু পেঁপা মই দুটাই একেলগ শিকিছিলোঁ, মহৰ পেঁপা যে।
অ', অ', দুশিঙীয়া পেঁপা
দুটা শিঙাও শিকিছোঁ আৰু এটাৰো শিকিছোঁ।
অ', অ।
সেইটো শিকি শিকি এইটো পাৰ পাৰিলো অলপ চলপ, মানে অলপ চলপ মানে কি আৰু? বহুতেই পাৰো ক'ব গ'লে।
উম, এনেই তুমি হেৰি, গ্ৰুপতো তুমিও আছা।
আছো আছো, অ'।
নামটো কি গ্ৰুপৰ?
গ্ৰুপৰ নামটো তোমাৰ কংচেং।
কংচেং ন', তাকে মই এইবাৰ পৰা সুমিয়াই দিবা। যদি মন যায়।
মন যায় মানে কি? আমাকতো নাচনি লাগেই, তুমি এতিয়া কি নাচিব পাৰা বা, তাতেতো বহুত আছে ন'। আমাৰ অৰ্কেষ্ট্ৰা হয়, তাতে তোমাৰ কি, কি কি নাচিব পাৰা বা?
মইতো বিহু পাৰো, অকল বিহুৱেই আৰু মানে এক উম, বড়োতো অলপ অলপ।
বড়োটো পাৰা, হ'ব তুমি এ বিহুটোৱেই নাচি দিবা।
উম, মানে বিহুতটো বেছিকৈ ভাল, অ', মানে এইবিলাক ইমান মানে না নাই, সি কৰা নাই আজিলৈকে, আমাৰ বিহুটোতেই বেছি ইণ্টাৰেষ্ট মোৰ।
ঠিক আছে তেনেহ'লে, তুমি বিহুটো নাচি দিবা, তোমাৰ আৰু লগৰ চগৰ আছে যদি ক'বা। তেহেটিও নাচিব পাৰিব ধৰা।
উম।
এই আৰু, মানে ধৰা, ভাল আছিলে আমাৰ গ্ৰুপটো তোমাৰ, বহুত ডাঙৰেই আছিলে বোলে। উম। তোমালোকে এনেকে বিহু বনোৱা নাই মানে, তোমালোকে কি এয়া কৰিছিলা? বিহু কুঁৱৰী কৰিছিলা।
অ'।
ক'ত কৰিছিলে?
তেজপুৰতে এবাৰ আছিলে কি কয়তো বিহু ভৱন এটা আছে যে তাতো মাৰিছোঁ, ঢেকীয়াজুলি ঢেকীয়াজুলিত কিবা আছিলে লেচুবাগান বুলি এখন জেগা আছে তাত মাৰিছো, উম তাতো আছিলে তাত মাৰিছো উম, আমি এনেকে কম্পিটিশন পাই থাকো। অ', হেৰি কতো ছেকেণ্ গৈছিলো
উম।
খাৰ জামান তেনেকাই থাকে।
অ', তাকেই, ভালেই আছে ন', আমাৰ তোমাৰ দিন হয় ন'। ভালকেই পইচা পায়। ধৰা, দহ হোজাৰ, এঘাৰ হাজাৰ, বাৰ হাজাৰ এনেকুৱাকে পায়।
ন' সাত হাজাৰ মান আকৌ ধুলীয়াৰ পইচাই দিব লাগে ন', ৰিহাৰ্চেলৰ পইচা এইবিলাক। দিব লাগে, চব গৈ থৈ পেলাই মানে বেছি নাথাকেই।
আমাৰ পায় বাৰু। কাৰণ পইচা মানে, আমাৰ ভালে মানে উঠে কালেকশন, আমি বহুত দূৰ-দূৰ, জেগাত যাও। তিনিচুকীয়া, ধেমাজি, যোৰহাট গোলাঘাট, এইবোৰ মানে বহুত জেগাত যাওঁ।
অ', নাই মই এতিয়া ম' ফুৰিয়ে আছো বাৰু মই এইবিলাক মানে, মনো যায় এতি টাইমো আছে
অ', গোটেইখিনি যেতিয়া ট্ৰেভেলাৰ যাই ন', ভাল লাগে একদম পুৰা এনজয় কৰা হয় গোটেইখিনি। ফূৰ্টি কৰা হয়, কাপোৰ কানি পিন্ধি। তেই লগৰ খিনি একেলগে ফুৰিব যোৱা হয় না', তেতিয়া মানে, ধৰা
ভাগৰটো নোহোৱা হৈ যায় ন', নাচা পিছত ভাগৰটো নোহোৱা হৈ যায় চব।
সেইটোৱে, নাচাৰ পিছত ভাগৰতো নোহোৱা হৈ যায়, ইমান এনজয় কৰা হয় তাতে।
অ', তাকেহে, মানে মোৰ মন যায় এবাৰ তেনেকে এতিয়ালেকে পোৱা নাই ন'।
উম, মই সুধি চাম ৰ'বা, ধৰা মোৰটোতো নব না' লাগেই বাৰু ছোৱালী নালাগা ন হয় ল'ব বুলি কলে ল'ব পাৰি, ম'ই ধৰা কৈ দিম মোৰ চিনাকি হয়, এনেকে ভাল নাচে বিহু পুৰিও নাচিছে, তেতিয়া তুমি সোমাই যাব পাৰিবা। নাচিব পৰাটো ওপৰত কথা আৰু, তুমি, তাত নাচি দেখাব লাগিব।
উম, উম, সেইটোও হেৰি নাই, সেইটো পাৰাত পাৰিমেই বাৰু, সেইটো হেৰি নাই, টেনশন নাই।
অ', আজিকালিতো জানাই, বহুত নাচনীয়ে ঢোলো বজায়।
তাকেহে, মই শিকিব লৈছিলো বাৰু। ভাল নাপলো, মানে কি হ'ল মানে কি হ'ল, এই প্ৰিয়াংশু দা চিনি
না-না।
মানে, এই মোৰ দাদাৰ লগৰ হয়, মানে মোক ভন্টি মানিছে
উম।
তাপিছত মানে কি, হেৰি ঢোল আনিছিলে আমাৰ ঘৰত হা লৈ আনিছিলে পিছত, মই কোনো শিকো বুলি মানে, পুৰা বজাইছিলে মানে, মত মানে ঘৰত মানে, অকণ ট্ৰেইনিং টাইপো হৈ যায় যে, মই কওঁ অকন শি মানে বজোৱা বুলি, মোক কত নাচো, তাৰ পিছত তেনেকে মোৰো মন গ'ল শিকিবলে পিছত মই বজাব বুলি, মানে ভাল হ'ল মানে হাতে চাতে দুখ পোৱা হ'ল।
এটা মই দুখ পাই, প্ৰথমতে ন' একদম চাল তাল এৰি যায় হাতৰ।
উম, দুখ পোৱা হ'ল যে, সেইটোৱে উম, দুখ পোৱা হ'ল ন', পিছত মানে মনটো ভাঙি গ'ল, ইমান দুখ পাই।
ধেত' বজাব লাগে, একবাৰ সিকিমতি হৈছে তোমাৰ দাদাই, জানে নে নাই?
নাই-নাই, নাজানে, এই ভাবি আছে বুলিবা তেনেকুৱাটো, পোৱা নাই যে'।
উম, মই এতিয়া, কিবা বেলেগ শিকো ভাবিছো। মই তোমাৰ তাবলা, নহলে নেগেৰাটো শিকো ভাবিছো।
নেগেৰা পাৰা দেই, নেগেৰাটো বহুত ভাল লাগে মোৰ, বহুত।
তাবলাতছে অ', নেগেৰাটো বেছি ভাল লাগে। মই নেগেৰাটো-নেগেৰাটো, বজালে ধৰা তোমাৰ ইয়াত টো, মাৰিব পাৰিম মই। এই ৰাসত, তোমাৰ পুতনা ওলাই যে।
সেইটোৱে, সেই তাতেও মানে, মাৰিব পাৰিম ভাবিছো মই। আৰু তাৰ আগত মই, গিটাৰ শিকাৰ কথাও ভাবিছো। নহয়, গীতাৰ এখন কিনি লৈ, বজাম বুলি ভাবিছিলোঁ।
উম, এটাত মন নিটিকে। এটাত মন নীতিকে।
টান লাগিব বে', সেইটো কাৰণে গীতাৰ নল'লো মই।
গীতাৰ আকৌ বজাব পাৰিলে বহুত ভাল লাগে কিন্তু
ভাল লাগে বাৰু দেই, কিন্তু টান নহয় বহুত, শিকিব পৰা যায়।
যাই আৰু মানে এনেই বজাৰ থাকিলে থাকিলে আহি যাব
সেইটোৱে মোৰ চুলিটোও দীঘল আছে গিটাৰষ্টেন্ত লাগিবই না। কি কয়, ভাবিছো মই শিকো নে নিশিকো কাৰণ টান আছে ন বহুত
এ, এতিয়া কব, নেগৰাটোকে শিকিব পাৰ নাই ৰাস চাস আহি আছে। এনেও নৱেম্বৰত।
উম
হ'ল প্ৰিপেয়াৰ হৈয়ে যাবা চো
এ হৈয়ে যাব বিন্দাছ হব, দুই তিনি মাহতে হৈয়ে যায়।
অ, এ সেইটো এতিয়া নেগাৰাটো যে তোমাৰ খৰচা এটা ওলাই গ'ল, যদি কিবা নামঘৰ ৰাস পাতিলে।
সেইটোৱেই, মানে মোক ইনষ্ট্ৰমেণ্ট বুলি ক'ব গ'লে মই চব বজাবলৈ ভাল লাগে বুজিছা। মোৰ চব শিকিব মন যায়, অকল এটা বুলিয়ে নহয়।
উম শিকিব পাৰা দেই, কাৰণ শিকাৰটো কোনো সীমা নাই ন'।
সেইটো হয় বাৰু, মোৰ গান ভাল লাগে, গাব নাজানো কিন্তু গান ভাল লাগে
ধৰা এতিয়া মই গান গাওঁ, মানে চবে কই মাততো ভাল আছে বুলি, চ' গাও মই।
তোমাৰ মাত ভাল আছে, তুমি গাব পাৰা।
তাকেহে, এই নিজৰ নিজকো নিজে গাইছো দেই
উম, মোৰ মাত বেয়া ন, মই সকাৰণে গান নাগাওঁ। অ'-অ'-অ', মই মানে গান নাগাঁওৱে ক'ব গ'লে মোৰ মাত বেয়া এইটোৰ কাৰণে গান নাগাওঁ, আৰু লগতে তোমাৰ এই বজাই থাকো আৰু ক'ব গলে, তেনেকে বজাও সিহঁতে গাই, নাচে।
মই গাঁওতেতো শুনিছা? মই গাঁওতেতো শুনিছা?
অ, শুনিছো চাগে মই পাহৰিলো।
তাকেহে।
পিছত এদিন গাই কিনে শুনাবা। উম তাতে মানে তোমাৰ ফুৰিব গলেও ন, খোৱা বোৱাতো ভাল হয় জানা। একদম ভালক এখন ৰেষ্টুৰেণ্টত সোমাই যাওঁ, খোৱা বোৱাতো তাতে হৈ যায় বিন্দাজ। একদম, এই পুৰা একদম ভালকে পেট ভৰাই খাই আহো ছাগলী মাংস ভাত।
অ',
একদম ৰে।
একদম মানে কি এ খাবলৈতো নিদিয়ে না সেইবিলাকত।
নিদিয়ে-নিদিয়ে ভালকে খুৱাই দেই, কিছুমান ধৰা নিজে পইচা দি কিনি খাব লগা হয় আৰু। কিছুমানত মানে তোমাৰ য'ত মাতে ন', তাতে ভাল ভালকে হয় একদম মা মাংস ভাত এনেকে ভাল-ভাল পাপৰ, চাটনি চব খুৱাই। কিন্তু কিছুমান জেগাত কনজুচামি কৰি দিয়ে। সুধা দালি ভাতকেইটা খোৱাই থৈ দিয়ে।
সিহঁতেও মৰম দিয়া আৰু।
কৰি বজাও হা বজাই কিনে কিমান ভোক লাগে ৰাতিলৈকে বজাও না।
অ'।
এঘণ্টা পঞ্চলিছ মিনিট বজাও বজোৱাৰ পিছত একো এটা খাব নিদিয়ে বেয়া লাগে ন'।
সেইটোও হয় বাৰু তুমি খোৱানে কিমান কাৰণ গাটো সেইকাৰণেই নাই।
যিয়ে নহওক, তেওঁ ভোকটো লাগে ন' বজাই মেলি।
সেইটো হয় বাৰু, কষ্ট কৰাৰ কাৰণে ভুকটু লাগে না।
সেইটোয়ে হাত ভৰি একদম বিষাই যায় ন', ঢোল বজাই-বজাই।
উম, আৰু আমাৰ নাচনী কেইজনী যে, খোৱা মানে নাচ তাৰপিছত আগলৈকে যে একো খাব নালাগে। কাৰণ নহলে খাই ললে যে ভাৰী লাগে।
অ, সেইটো হয় বাৰু। একদম পেট চেট ফুলি যায় ন খালে? সেইটো হয় বাৰু।
মানে নাচা উম, হম, মই নাচা আ মানে আগতে খাম তাৰ পিছত নাখাওঁ আৰু।
মানে এনেকে খাই আহিলে মানে ভাৰি ভাৰি লাগে ন'। উম, হম, মই গ'ম নাপাওঁ দেই এইবোৰ ছোৱালীৰ কথা। সেইটোৱে, আমিতো বিন্দাছ আগমতত কিবা এটা লাইটলি খাই লওঁ ধৰা মেগী চেগী।
উম।
বা ধুনীয়াকে বজাই থাকো আৰু তাৰপিছত ৰাতি ভোক লাগে আৰু যেনিবা।
উম, আমাৰ সেইকাৰণে হেৰি নাচাৰ পিছতেহে খাব দিয়া আৰু।
বাৰু ঠিক আছে হ'ব দিয়ক তুমি তোমাক মই জনাম ন'।
উম, উম।
অ'কে তুমি চিঅ'ৰ ওলাবা নহয়।
অম, চিয়ৰ।
অ'কে, মই তোমাক জনাম মই টিমোক সুধিম তুমি এ খালি নাচি কিনে দেখাব লাগিব ভালকে।
অ'কে।
অ'কে, ঠিক আছে হ'ব দিয়া।
উম-উ-উম, বাই তাতে।
অ'।